হেল্ল' শুনিছা?
অ' অ' শুনি আছোঁ, কি কৰি আছা?
মই তোমাৰ এই আহ উঠি মেলি চাহ অকমান খাই বহিছোঁ।
অ' অ' মই এইয়া শুই উঠি তোমাৰ গোসাঁই গোসাঁইঘৰলৈ গ'লো, গা পা ধুই তাৰপিছত চাহ কন খাই পেলাই এনেই বহি আছোঁ আগফালে।
অ' অ' বাকী ভালেই নহয়?
বাকী ভালেই বাৰু, অ' তোমাৰ ভাল নহয়।
মোৰো ভালে ভালে আছোঁ।
অ'
বাকী খেতি খ খেতি পথাৰ লাগিছে নে কি মানুহ?
খেতি পথাৰ লাগি আছে বাৰু দেই।
উম, উম।
তাকে পানী পানী মানে অলপমান কম হৈ আছে।
অ', অহ'
উম, তোমালোকৰ কেনেকুৱা খেতি পথাৰ।
আমাৰ খেতিপথাৰত তোমাৰ অলপ দ মাটিৰ যে।
অ' অ'
সেইকাৰণে পানী অলপ বেছি হৈ থকাৰ কাৰণে ইমান আৰম্ভ কৰা নাই, কৰিব আৰু কঠীয়াও অলপ ডাঙৰ হ'বলৈ আছে, সেইকাৰণে মানে লাহে লাহে কৰিব আৰু বাকী গৰম বন্ধ দিন কেনেকুৱা গৈছে, কোৱাচোন বাৰু?
গৰম বন্ধৰ দিন আহ গৈছে আৰু ঠিকে থাকে, তাকে মই সেইটো কাৰণে ফোন কৰি আছিলি মানে তোমাৰ এ যেতিয়া গৰম বন্ধ দিছে তোমাৰোতো বন্ধ হৈ হে।
মোৰৰ বন্ধ বাৰু।
অহ' তাৰাপা বোলো মই ভাবিলোঁ যে এ আজিকালিতো মানে চ'ব বিজিয়ে হৈ থাকে, পঢ়া শুনাতে হওঁক নিজৰ এ কাম বনওঁতে হওঁক, সেইকাৰণে বোলো এই বন্ধ কেইদিনতে অলপমান ফুৰি আহোগে।
অ' অ' ঠিকে আছে, ঠিকে আছে, অ' কোনফালে যাবা পিছে?
আহ কোনফালে যাম বুলি ক'লে মানে তোমাৰ আমাৰ যে এতিয়া ওচৰতে মাজুলী আছে। এ মাজুলীলৈকে যাম বুলি ভাবিছো কাৰণ তাতো কিমান চাবলগীয়া বস্তু আছে।
হয়, হয়, হয় বাৰু হয় তুমি আগতে গৈছা নে মাজুলীলৈ?
মাজুলীলৈ মই গৈছো বাৰু দেই আগতে দুবাৰমান।
আহ কৈছা ন অ'। বাকী এনেই কোন কোন যাম বুলি ভাবিছা?
বাকী মানে তোমাৰ মই যাম তুমি তাৰপিছত আৰু লগৰ এনেকে দুই এজন মিলি
অ', অ', অ', অ', অ' ঠিকে আছে, ঠিকে আছে। ময়ো মানে একেই তোমাৰ মই ভাবি আছিলো বোলো গৰম বন্ধত এ সময় নিৰ্দিষ্ট সময়ত ফালে অকণমান ওলাই যাব পাৰিলে ভালেই লাগিব কাম বন খিনিৰ পৰা আজৰি হৈ ফুৰাও হ'ব অকণমান লগৰবিলাকৰ লগত। তাৰপিছতে ময়ো তোমাৰ কথাটো কম বুলি ভাবিয়ে আছো এতিয়া তুমি উলিয়লাই মাজুলি ময়ো তোমাৰ গৈছো বাৰু। হলেও মানে তোমাৰ এই গোটেই আৰু সত্ৰ মানে সেই সত্ৰ নগৰি মানে গোটেই সত্ৰকেইখন চাবলৈ অকমান দূৰত দূৰত নাই জানো।
উম, হয়, হয়।
এনেই তেতিয়া যাওঁতে গোটেইকেইখন চাবলৈ নাপালো মানে।
অ', অ'।
আৰু বহুত আৰুতো বহুত জেগা আছে ন মাজুলীত চাবলে। অ', অ' তাকেহে তাৰ পিছতে মই মানে এতিয়া সেইকাৰণে ভালেও হ'ব আৰু যাব হেৰি কৰা হলে মোৰ তোমাৰ মানে ইয়াৰ আগত গৈছিলো মানে কেতিয়া গম পোৱা নাই মোৰ মানে তোমাৰ হেৰি এই উ বাহিৰৰ ফেন দুজন আহিছিলে মানে আমাৰ ভাৰতৰে বাৰু বেলেগ হেৰিয়ৰ ষ্টেটৰ।
অ', অ'।
তাৰ পিছতে সিহঁতক মানে মই লৈ গৈছিলো তেতিয়া তাতে। সি-সিহঁতক মই অ' লৈ গৈছিলো তাত সিহঁতৰ তোমাৰ সত্ৰ দেখা, নাই মাজুলী দেখা নাই শুনি আছে নদী দ্বীপৰ কথা।
কেনেকুৱা পালে তাত ফুৰি মেলি?
অ' সিহঁতি যথেষ্ট ভাল পাইছে তোমাৰ মুখা শিল্প শিল্প চাইছে, মুখা শিল্প চাইছে। তোমাৰ ভাওনা চাইছে আহ সিহতে তেতিয়া ভাওনা সমানয়া মানে ভাওনা সমান হৈ আছিলে মাজুলীত।
অ', অ'।
তাৰপিছতে তোমাৰ আহ মু-মুখা শিল্পৰ পৰা ধৰি গোটেই এইবিলাক চামগু সত্ৰ আউনাআটি সত্ৰ গট বহুত সত্ৰ নাই জানো তাত। কমলাবাৰী সত্ৰপাত হৈ সত স-সত্ৰসমূহ চাইছে তোমাৰ আৰু সেই সময়ত আকৌ তোমাৰ পথাৰ বিলাক চাইছে হেৰিয়ৰ সেইসময় সৰিয়হ ফুলো সৰিয়হ খেতিও কৰে ন।
অ' হয়, হয়।
সৰি অ' সৰিয়হ খেতিয় হওক বা এইবোৰ ডাঙৰ ডাঙৰ একদম পুৰা এইটো তোমাৰ এনেকুৱা ধুনীয়া ধুনীয়া জেগা আছে মান মাজুলীত ৰাস্তা পাতিও ভাল সেইখন মাজুলী তোমাৰ গোটেই মেটেকাৰে পৰিপূৰ্ণ ডাঙৰ ডাঙৰ বিল মানে নদীয়ে এৰি দিয়া সুতি আছে বিল আছে। এইসমূহ চাইছে মানে গোটেই এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত মানে বিলীন হৈ গৈছে তেওঁলোক। গম পাইছা কিমান কিমান ফটো মাৰিছে মই মানে তোমাৰ আকৌ তাত গৈ চুৰিয়া চুৰিয়া পিন্ধিবলৈ লাগে।
অ' থাকেহে।
চুৰিয়া পিন্ধিছে কেইজন মানে চুুৰিয়া পিন্ধিছে তাৰপিছতে ভিডিঅ' বনাইছে নামঘৰৰ। ভাওনাৰ ভিডিঅ' বনাইছে ভিডিঅ' চাইছে আৰু তেওঁলোকৰ আন্তৰিকতাটো আচলতে সঁচাকৈ বহুত মানে, অসমীয়া সংস্কৃতিয়ৰে হওক,
উম, উম ল, তাকে-তাকে।
অ', অসমীয়া সংস্কৃতিয়ে হওক বা অসমীয়া আমাৰ পৰম্পৰাৰ প্ৰতি যিমানবোৰ হেই আৰু তেওঁলোকে অকল সেইটোৱে নহয় আহো, তেওঁলোকে অলপ ৰিচাৰ্চ টাইপৰ তাৰ মানুহ বিলাকৰ খাদ্যাভ্যাস চাইছে তোমাৰ আহ থকা, ৰ থকা আচলতে ফুদ্ধতি দি চাইছে ৰন্ধন প্ৰণালী চাইছে আৰু মানুহ লগত ঠাইছেগৈ ন আৰু মই পাতি দিছোঁ মানে ওচৰত তেনেকুৱাকৈ চিনাকি অলপ মানুহ তাৰপিছতে কৰোৱা পিছতে মই কিবা এটা দি দিছোঁৰ মানুহ হেৰিত তাৰপিছতে তাতে, খোৱা বোৱা কৰিছে তোমাৰ তেওঁলোকে।
হয়-হয়।
যথেষ্টখিনি ভাল আছে, যথেষ্টখিনি ভাল পাইছে। এতিয়া গৈ আকৌ ইয়াৰ ওপৰত তেওঁলোকে বোলো মই দেখা পাইছো কিছুমান মেগাজিনত লিখিছো কিমান ভাল লগা কথা। ভাল চোৱা চোন বাৰু তুমি।
অ, তাকে ভাল আছে। উম,
তাৰপিছত তাতে গৈ প্ৰচাৰ কৰিছে। তেওঁলোকে আজি তেওঁলোকে প্ৰচাৰ কৰিছে। কাইলৈ আৰু দুজন অহাৰ, সাহস পাব।
উম, উম, তাকেই তাকেই অ',
তুমি অ, তাৰে এতিয়া যোৱাতটো বহুত ভাল হেৰি কৰিছা বাৰু বাকী এতিয়া কোন-কোন সত্ৰ চাম বুলি ভাবিছ? তাৰ মানে গোটেইকেইখন চাবা বুলি ভাবিছা।
অ, মই মইতো ভাবি আছো মানে সময় হলে গোটেইকেইখন সত্ৰই চাই আহিম। এতিয়া তোমাৰ উম, আৰু তো বন্ধ খুলিব হ'বই আৰু বেছি দিন নাই এ তাকে। সকালতে গৈ পেলাই তোমাৰ গোটেইখন সত্ৰকে চাই মেলি আহিম বুলি ভাবিছো। যদি মানে গোটেইখন চোৱা নহয়ও আহ, মানে দুই এখন বাদ দি তোমাৰ যিকেইখন পাৰো, মানে ভালদৰে চাই আহিম আৰু। অ, কাৰণ পিছত সময় উলিয়াই। আ
আমাৰ তোমাৰ মাতটো ক্লিয়াৰ অহা নাই, তুমাৰ মাতটো ক্লিয়াৰ অহা নাই।
অ, অ, হয় নেকি?
এতিয়া আহিছে, এতিয়া আহিছে।
এতিয়া শুনিছা নহয়।
অ, শুনিছো-শুনিছো অ,
অ, অ, উ সেইখিনিয়ে তোমাৰ মাজুলীলৈ গৈ তোমাৰ যি লগৰখি লগৰ দুজন আছিলে। তেওঁলোকেও যথেষ্টখিনি ভাল পাইছে বুলি এ শুনি ভাল লাগিছে মোৰো। কাৰণ অ, তোমাৰ যি আৰু মাজুলীখনত গৈ তেওঁলোকে ভাল পাবই কাৰণ মাজুলীৰ যি মানে সৌন্দৰ্য আছে সেই সৌন্দৰ্য। কথা মানে অতুলনীয় কবলে গলে।
আচলতে তোমাৰ অ, হয়-হয়। এতিয়া তোমাৰ আচলতে মাজুলীখন আচলতে তোমাৰ কি গম পোৱা নাই এতিয়া আইলেণ্ডটো আমাৰ ইয়াত বহুত আছে না। ভাৰততো আছে। এছিয়াটোতো আমাৰ আচলতে এটা আমি ভুল কথা বুজি আছোঁ কি গম পোৱা নাই? আমাৰ মাজু- মাজুলীখন
উম, মানে কি হয় এ গোটেই পৃথিৱীৰ ভিতৰত চবতকে ডাঙৰ দ্বীপ নহয় আকৌ গম পোৱা নাই।
হয়-হয় অ,
এ -এছিয়াৰ ভিতৰতহে সবতকে ডাঙৰ দ্বীপ, ইয়াতকৈও ডাঙৰ দ্বীপ আছে মানে। গম পাইছা।
আছে, আছে, অ', মই শুনিছো বাৰু।
অ', অ', অ', এছিয়াৰ ভিতৰতহে সবতকে ডাঙৰ দ্বীপ, আমি কিন্তু সেইটো গম সেইটো ভুলকৈ থাকো যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপটোৰ নাম মাজুলী। এইটো নহয় আচলতে, এছিয়াৰ হে আমাৰ এছিয়া মহাদেশৰহে আটাইতকৈ ডাঙৰ। এতিয়া তোমাৰ এই দ্বীপটো মানে আচলতে মেইন কথাটো কি আমাৰ ইয়াৰ বিশেষকৈ বিশেষত্বটো হৈ গ'ল যে মাজুলী এতিয়ালৈকে বৰ্তমান সময়লৈকে মানে মই দলংখনৰ কথা যদি এতিয়া অপেনিঙো হোৱা নাই তথাপিতো কৈছো মাজুলীয়ে বৰ্তমানলৈকে ফেৰিত গৈ থকা তাৰ বিশেষত্ব সেইটো। না তুমি কি ভাবা? এতিয়া যিখন দলং বনাই আছে ধূনাগুৰি সংযোগী তাহিৰলৈকে মাজুলী মাজুলীলৈকে সেই দলংখন বনাই দিয়া পাছত অ', কিবা এটা হ'লেও এই মানে এই যোনটো বিশেষত্ব আছিল সেই বিশেষত্বটোত কিবা এটা প্ৰভাৱ পৰিব নেকি, যদিও মানুহৰ সুবিধা হ'ব যথেষ্ট খিনি সুবিধা হ'ব হয় নে নহয় বাৰু মানুহে আজি এদিনতে গৈ অহা-যোৱা কৰিব পাৰিব বা সেইখিনি হ'ব। তথাপিতো সেই বিশেষত্বত কিবা প্ৰভাৱ পৰিব বুলি ভাবা নেকি তুমি, তোমাৰ ভাৱনা?
অ', বিশেষত্বততো তোমাৰ ইমানে এটা বেছি প্ৰভাৱ নপৰে, কাৰণ যেতিয়া তোমাৰ দলংখন হ'ব, তেতিয়া তেতিয়া মানুহ আমাৰ মানুহবিলাকৰে সুবিধা হ'ব কাৰণ তেতিয়া মই যদি ফেৰীত যাওঁ যাবলৈ হয় তোমাৰ নদী পাৰ কৰোতে এঘন্টা সময় লাগে, এতিয়া মানে অহা মানে তোমাৰ নদী পাৰ হৈ আকৌ এইফালে ঘূৰি আহিবলৈ তোমাৰ সম্পূৰ্ণ দুঘন্টা সময় লাগে। কিন্তু তেনেস্থলত যেতিয়া আমাৰ যেতিয়া দলংখন হ'ব, মানুহে এ মানুহৰ কিমান সময়মান লাগিব নদীখন পাৰ কৰোতে আৰু সেই যি আৰু তেওঁলোকে সময়টো বচাই পেলাই আৰু আহ মানে আৰু কিবা কিবি নতুন বস্তু চাব পাৰিব।
হয়, হয়, হয়, এ আচল হয়, হয়, আচলতে এদিনতে অহা যোৱা কৰিব পৰা ব্যৱস্থাটো হৈ যাব আচলতে।
অ', অ', সেইটোৱে আৰু তোমাৰ কিছুমানে কি কৰে মাজুলীলে মানে বেছিকৈ সৰু ল'ৰা -ছোৱালী বিলাকক দেখা যায় যে। আৰু ডাঙৰো কিছুমান থাকে কিছুমানে কি নাওত আজিলৈকে উঠি পোৱা নাই বা তেওঁলোকৰ নাৱত থিয় হ'বলৈ মন থাকে, সেই তেনেকুৱা কিছুমান মানুহৰ বাবে অলপমান এটা বেয়া মানে অলপমান এটা দুখৰ এটা হেৰি হ'ব আৰু কাৰণ আহ তেওঁলোকৰ এটা ইচ্ছা থাকে যে নাওত উঠিবলৈ বা ফেৰিত উঠিবলৈ সেই আহ মই ভাবো যে দলংখনো থাকক আৰু তাৰ সমোপৰি যি ফেৰী ব্যৱস্থাটো, সেই ফেৰী ব্যৱস্থাটো
হয়, হয়, নিশ্চিতভাৱে, নিশ্চিতভাৱে, কাৰণ তাৰ মূল যোনটো বিশেষত্ব, সেই বিশেষত্বটো আচলতে আমি হেৰুৱাব নোখোজো। হেৰিৰ পৰম্পৰাটো আমি আচলতে হেৰুৱাব নোখোজো হয় নে নহয়, যদি সুবিধা হৈছে, সেই সুবিধাৰেটো যিমান পাৰে সেইসকল লোকটো যাব কিন্তু হ'লেও ফেৰিৰ যোনটো টো তোমাৰ আমোদ আছে সেই আম আমোদ টো ল'বৰ বাবে ত তাৰো প্ৰয়োজনীয়তা আছে। বুলি মই ভাবো, হয় নে নহয়, নহ'লে আচলতে আহ মাজুলীৰ বিশেষত্বটো আচলতে সচাকৈ আহ মানে অপ্ৰিয় হ'লেও কিন্তু সত্য, আচলতে যথেষ্ট প্ৰভাৱ পৰিব কিন্তু যদিহে অকল সেই ব্যৱস্থাটো যদি কোনো যদি উঠাই দিয়া হয়। গম পাইছা, এতিয়া মানে আহ প্ৰথম প্ৰথম কথা তুমি মাজুলীখনক এটা অকমান মাজুলীৰ বিষয়লৈ আহ এই মাজুলীখনক আচলতে কেনেকে চোৱা, সত্ৰনগৰীখননক আচলতে কেনেকে চোৱা, আমাৰ সংস্কৃতিৰ ঐতিহ্যৰ এটা আচলতে সুতি ধৰি ৰখাৰ এখন আচলতে জিলা মাজুলীখন। সেই ক্ষেত্ৰত তুমি আহ, কেনেকুৱা এটা সন্মান প্ৰদৰ্শন কৰিব বিচাৰিবা, যে আহ আমি অকণমান সময়ত ইমানখিনি স্খলিত হৈছোঁ যদিও, মাজুলী সেই পৰম্পৰা সমূহে, আমাৰ ভৱিষ্যত সুৰক্ষিত কৰিব নেকি? বা মাজুলীয়ে, মাজুলীৰ সেই সত্ৰ নগৰী, সত্ৰ নগৰী মাজুলীত, এতিয়াও যিসমূহ পৰম্পৰা সংস্কৃতি বা আমাৰ, আহ গীত, নাটককে ধৰি যিমানবোৰ এতিয়া হৈ যায়। সেই সমুহে আল আচলতে আমাক, কোনোবা খিনি নহয়, কোনোবাখিনিত ধৰি ৰাখি আছে নেকি, বা সুৰক্ষিত কৰি আছে নেকি? কি ক'বা তুমি এই বিষয়?
এতিয়া, মাজুলী আমাৰ মানে, অসমৰ পৰিচয় বা গৌৱ বা আমাৰ যি সংস্কৃতিৰ, সেইবিলাকৰ প্ৰতীক, এতিয়া আহ, আমাৰ যি মাজুলীত সত্ৰ নগৰীয়া আছে, বা শংকৰ, মাধৱে প্ৰতিষ্ঠা কৰা বিভিন্ন বিভিন্ন ধৰণৰ সত্ৰ আছে তাত, এতিয়া সেই সত্ৰসমূহ আমাৰ এ, তাত যি সেই মানুহ সমূহে, সেই শংকৰ, মাধৱৰ নীতি আদৰ্শ সমূহ তাত ধৰি ৰাখিছে। সেইটো আচলতে এটা শলাগ ল'ব লগীয়া বিষয়, উম, তেওঁলোকে অতি তেওঁলোকে তোমাৰ অতীতৰে পৰা, যি শংকৰ মাধৱৰ বৰগীত হওঁক খোল, বাদন হওঁক, সত্ৰীয়া নৃত্য, সেইবোৰ সেই সত্ৰ নগৰীসমূহত তেওঁলোকে মানে ভালদৰে, উম, সংৰক্ষণ কৰি ৰাখিছে।
হয়, হয়।
হৈছে, কাৰণ মই, অ', সেইবোৰ আচলতে ভাল পাওঁ।
হয়, হয়।
দিশটো আচলতে মোৰ, মোৰ খুব বেছি প্ৰিয়, সেইকাৰণে মই সেইবোৰ অ', সেইবোৰ দিশৰ পৰা যদি চাবলৈ যাওঁ মানে, আহ তাত বহুত ভাল কাম কৰিছে, কিন্তু আৰু এটা কথা আছে, মই যিটো মানে অলপ প্ৰতিবাদ কৰোঁ যে এ, তাত মাজ আচলতে এনেকুৱা এটা ব্যৱস্থা আছে যে, এ, মহিলা বা ছোৱালী মানুহক মানে সত্ৰৰ ভিতৰলৈ যাব দিয়া, যাবলৈ অনুমতি দিয়া নহয়। কিন্তু সেইটো কিন্তু, মই এ, ইমান এটা সন্মতি প্ৰদান নকৰোঁ। কাৰণ আজিকালি কি হৈছে, আজিকালি ল'ৰা ছোৱালী সকলো এ, মানে সমান পৰ্যায়ৰ। মানে সকলোকে সমান অধিকাৰ দিয়া হয়, এনেস্থলত সেই যি ছোৱালী ভিতৰলৈ যাবলৈ নিদিয়া এনে এটা পৰিৱেশ, সেই পৰিস্থিতিৰ মানে পৰি টো মানে মই এটা, বাধা প্ৰদান কৰিম কিন্তু।
হয়, হয়, হয়, নিশ্চিত ভাবে, এ, তুমি যোনটো ক'লা, এই আমাৰ গোটেইখিনি কথাখিনি আচলতে ঠিকেই আছে কিন্তু তথাপিতো, আহ, এই মহাপুৰুষীয়া পৰম্পৰাত যিটো এতিয়াও সত্ৰসমূহত ধৰি ৰাখিছে যে, সত্ৰৰ ভিতৰলৈ মহিলাৰ প্ৰৱেশ নিষেধৰ যোনটো এতিয়া আজ্ঞা আমি হেৰি কৰি আছোঁ